কি খবৰ?
আছো ভালে, তই কৰলি তাই তাইৰ লগত।
নাই নাই নহ'ল, কিবা দেখাই আছে তোৰ তাতো লগা নাছিলে এইবাৰহে হৈছে।
অ', আৰু এই কি কয় এইবোৰ ক' উম। এনে পঢ়াতে ঠিকে আছে।
পঢ়া শুনা ঠিকে আছে অলপ চলপ। কি মেইন কৌচে কৰিবা বেলেগো পঢ়িবই হোৱা নাই।
উম।
তই কিবা বাহিৰা কিতাপ চিতাপ পঢ়ি আছ নে?
বাহিৰা কিতাপ পঢ়া নাই।
আচ্ছা।
চাও ৰ কিবা এটা ভাল কিতাপ পালে পঢ়িম ৰ বন্ধ আছে ন।
বন্ধ আছে ভাল কিতাপ মানে এইটো কি কয় নেক্সট এটা আমাৰ ক্ল কম্লিট হোৱাৰ পিছত একজাম এটা দিব পাৰি নহয়। এইটো কিহৰ কাৰণে বি টেকৰ কাৰণে।
অ', অ', এই যে
তাৰ কাৰণে কি পঢ়িব লাগে বা?
সেই মানে ফাৰ্ষ্ট চেমিষ্টাৰৰ পৰা আহে। ছেকেডমষ্টাৰৰ পৰা আহে থাৰ্ডমিষ্টাৰৰ পৰা আহে মানে গোটে চেমিষ্টাৰ চেমিষ্টাৰৰ পৰা কুৱেশ্যনবোৰ আহে মানে তাতে ড্ৰয়িঙৰো আহে মানে। তাত কাট অফ হিচাপে হয়। চা যদি আমি চিভিল ব্ৰাঞ্চৰ হলো হয় ন তাৰ মানে পিছত ত এডমিচন লওঁতে বেছি হ যায় মানে কাট অফটো বহুত যায় মানে কিন্ত মেকানিকেলত অলপমান কমেই আছে কাট অফটো তেনেকে
এই জে এল ডাবল ই নে
অঁ জে এল ডাব্লিউ বুলি আছে
উ হু
তাৰ কাৰনেও পঢ়িব লাগে
পঢ়িব লাগিব নপঢ়িলে নহয় এতিয়াতো নতুন নতুন কিছুমান কিতাপ আহি যাব
উম ড্ৰয়িঙৰ পৰা আহে বহুত কুৱেশ্যন ফাৰ্ষ্ট চেমিষ্টাৰৰ মানে তাৰ পিছত ইংলিছৰ পৰা হয় চাগে
মানে গোটেই কেইটা চেমিষ্টাৰৰ পৰা লগ লগাই আহে আৰু
উম সেনেকে আহে টটেল মাৰ্ক বা কিমান আছিল
আচ্ছা
কিমান বা আছিল ৰ আশ মান আছিল নেকি
অ
আৰু জে ইউ বুলিও এটা আহে নেকি
যেই এইটো মানে অ ক্লাছ টুৱেলভৰ হয় এইটো এইটোটো বহুত হাৰ্ড হয় বহুত হাৰ্ড হয় এনে নিটৰ কথাটো জান কিবা অলপ চলপ
নীটটো এই নাই নাই মই সিমান নাজানো আৰু নিটো বহুত পঢ়িব লাগে
উম
কি ক'তো ওলাই নাজা
নিতৰ কথা অলপ ওলাই যোৱা নাই ঘৰত এনেকে আছো মোৰ বেকগ্ৰাৰাউণ্ড নাচ আহি আছে নেকি
নাই নাই নাই নিতৰ কাৰণে সেইয়া আৰু মানে কেমেষ্ট্ৰি ফিজিক্স বায়লজি চব ইকুৱেল পঢ়িব লাগিব
উ উম বহুত বহুত সেই মানে কম্পিটিচন
টেগ
অ কিবা চাউণ্ডটো বেয়াকে আহি আছে মানে নেটৱৰ্ক প্ৰব্লেম নেকি
উম উম হ'ব পাৰে
উম নেটৰ্কৰ অলপ প্ৰব্লেম আছে অ হেল্ল'
শুনি পাইছা
উম শুনি আছো
অ অ ক
বাকী হা সিদিনাখন এই বিকাশে কল কৰিল মোক সেয়া কি কয় অপেন কলেজত সেই বি এ পঢ়িব পাৰি ন অপেন কলেজত যে বি এ পঢ়িব পাৰি বি এ মানে কলেজত ইমান যাব নালাগে মানে মাজে মাজে গ'লে হয় মানে
মাজে মাজে গ'লে হ'ব ন
উম কিবা চাউণ্ডটো অলপ হেৰিকে আহি আছে তোৰ নেটৱৰ্ক প্ৰব্লেম নেকি মোৰ প্ৰব্লেম নে তোৰ।
নেটৱৰ্কটো কাৰ প্ৰব্লেম মোৰ নে তোৰ। অ'। মোৰো ভইচটো এনেকে যাই আছে নেকি ভাঙি ভাঙি। মই শুনা পাইছোঁ আৰু অলপ। হেল্ল'।
অ'।
চাউণ্ড যাই আছে। মোৰ ভইচটো কি ভাঙি ভাঙি যায়